হেল্ল' অহ কওক মৰ্ণিং মৰ্ণিং
ভালে আছা
আছো আৰু কালি কি হৈছিলে জানা
কোৱাচোন
হেল্ল'
কালি বা কিটো প্ৰব্লেম হ'ল নেকি কিবা
জানো কি হৈছিল
তাকে মানে
মোৰ তাত মোৰ তাত মই বেলেগক সকল কইছো তেতিয়াও এনেকুৱাই হৈ আছিল
অ মোৰো এইটো মানে এনেকৈ দুই তিনি জনৰ লগত এনেকা হৈ গ'ল
উম এনে গুছি গ'ল এইখিনি
অ চাৰি টুটেল সাতটা মান মানে মোৰ এনেকুৱা হৈছে মানে
উম মোৰ এনেকুৱা হৈছে টোটেল আঠটা নে নটা হৈছে আৰু এনেকুৱা
অ পিছত কি কৰি আছা
এনেই ৰাস্তা ফালে ওলাই গৈছিলোৱেই জাষ্ট আহিছো ঘৰত
আচ্ছা আচ্ছা আচ্ছা আজি ৰানিং হৈছে
হৈ আছে
হৈ আছে ন মই এয়া ভাত খালো অলপ আগতে ভাত খাই কিনে অলপ এনে বহিলো আৰু বিচনাত ফেনখন চলাই তুমি খালা নিকি
মই ভাত বৰ্তমানতো খোৱা নাই খাম আৰু লাহেকে
উম মই মানে ডেইলি মানে ধৰা আঠটা বজাত খায়েই দিওঁ ৰাতিপুৱা কিন্তু এতিয়া এতিয়া মানে এইটো ডিউটি নাই বুলি মানে আজি অলপ দেৰিয়ে হ'ল বাৰু
অঁ অঁ
মেমৰ গ্ৰু টাইমিংটো বেলেগ হৈ আছে যে এ খাই দিলো আৰু ভোকো লাগিছিলে
উম
পিছত কোৱা বাকী খবৰ কি ঘৰতো ধৰা মা দেউতা আছে মই আছো বাইদেউ আছে বিয়া দিলো বাৰু
অ অ উম আমাৰ মই আছোঁ ভণ্টি আছে মা আছে দেউতা আছে
অ ঠিকেই আছে বাৰু একেই আমাৰ নিচিনাই দেখোন
হয় একেই
চাৰিজন চাৰিজন ন।
অ,
অ, এনে আছে।
উম,
ক্ৰিকেট খেলালি নে নাই।
হে,
ক্ৰিকেট খেলা।
ক্ৰিকেটটো বৰ্তমান কেতিয়াবা কেতিয়াবা খেলো।
মানে ইমান বেছি নেখেলা মানে
না ইমান নেখেলো।
বাকি আৰু কি খেলা?
বাকী আৰু, আৰুতো তেনেকে নেখেলো, হে নাই নেখেলো।
কেৰেম,
অ সেইবিলাক খেলোঁ বাৰু।
অ অ, কেৰেম, লুডু।
এইটো খেলো।
মই মাজে মাজে অকলে অকলে লুডু খেলি থাকো মোবাইলত।
অ' লুডু, কেৰেম আমি খেলো মোবাইলত নহয় মানে ৰিয়েলত খেলো আৰু। লগৰ কেইটামান মিলি ভাল লাগি খেলি।
হয় ঠিকে আছে, খেলিব লাগে একেবাৰে মানে একো এটা নেখেলিলে ভাল নালাগে নহয়।
উম, উম।
আৰু মানে পইচা চইচা দি বাজি খেলিব নালাগে আৰু।
অ' অ' উম, উম।
মই মানে কেৰম খেলিছিলো এতিয়া, মানে খেলা নহয় বাৰু তেনেকুৱা। চবেই ব্যস্ত হৈ গ'ল মোৰ লগৰ বিলাকো।
উম, উম।
মানে গোটেই দিনটো মানে কেৰেমত লাগি থাকো।
অ'
নতুন নতুন আৰু তেতিয়া মানে ধৰা ভালকে গুটি মাৰিলেও মানে নাযায় বুজিছানো- সোমাই মানে গাতত। ত মানে গোটেই দিন লাগি কিনে।
উম।
প্ৰেক্টিচ কৰি কৰি কৰি কৰি পিছত মানে অলপ পাৰা হৈছোঁ।
অ'
নৰমেলকে আৰু যেনে তেনে খেলিব পাৰোঁ আৰু ইমান মানে চেম্পিয়ন নহয়।
উম, উম, একেই ইমানো চেম্পিয়ন নহয় আৰু। জাষ্ট সোমাব পাৰোঁ আৰু।
অ' এইটোৱে আৰু কাটি কুটি ইমান কাটিং নাজানো আৰু ডাইৰেক্ট। তাৰপিছত এতিয়া মানে- ক্ৰিকেটটো আগতে খেলা হৈছিলে, কিন্তু মই ইমান মানে বেছি খেলা নাই।
নাই আগতে খেলিছিলো, এতিয়া খেলা বাদ দিছো আৰু লাহে, লাহে।
তোমাৰ, তোমালোকৰ ইয়াতো যিটো ফিল্ডত যে ৰানিং কৰিব যোৱা তাতে ক্ৰিকেট খেলা হয় চাগে।
অ' হয়।
হয় ফুটবল খেল নেকি?
ফুটবল নেখেলোঁ।
আৰু।
এইটো অলপ ভয়
আচলতে। আচলতে কি জানা? ফুটবলটো খেলিব লাগে ফুটবল খেলিলে কি হয়। তোমাৰ এই যে ভৰিত যে কিক মাৰা।
অ'
আৰু ভৰিবিলাকত মানে ফুটবলটো। ভৰিত কিক মাৰি - মাৰি খেলা হয় ন।
উম।
তভৰিৰ মানে এটা ভাল এক্সাৰচাইজ হৈ যায় আৰু ভৰি বিলাক পুৰা ষ্ট্ৰং হৈ যায় কিন্তু।
উম উম।
এইটো মানে ট্ৰাই কৰিব লাগে আৰু ৰানিং কৰা মানুহ ফুটবলটো খেলি থাকিলে ভাল।
অ' সেইটো হয়।
তোমালোকে এটা কাম কৰিবা ফুটবল এটা লৈ ল'বা।
উম।
ৰানিং - চানিং কৰি অলপ তাৰপিছত এক্সাৰচাইজ কৰা নহয় ৰানিং কৰি কিবা - কিবি এক্সাৰচাইজ কৰিলা। উ
অঁ।
তাৰপিছত তোমাৰ ফুটবলতটো এনেই অলপ। দৌৰি থাকিলা ফুটবল টো লৈ মাৰি থাকিলা এনেকাে কৰি থাকিবা।
উম উম।
আমি মানে এবাৰ আমি এবাৰ মানে ফুটবল এখন ললো হা খেলিম বুলি।
উম।
ফুটবলটো গ'লো ফিল্ডত তাৰ পিছত ফুটবলৰ পৰেদিহে বৰি যায় খৰিৰ তলেদি ফুটবল গুচি যায় ওপৰেদি ভৰি ঘূৰি কিনে আহি যায়, ফুটবলত ভৰি নালাগে। যি জমনি হৈছে নহয় এইটো, মোৰ লগৰ এজন আছে। মানে অলপ শকতকে সি, সি ফুটবল মানে। ভৰিৰে লাত মাৰিবলৈ যাওঁতে সি উলটি মানে বাগৰিকেনে পৰি থাকিলে।
হ
তাক চাই আমি হাঁহিলো চব। কিন্তু পিছত যেতিয়া আমাৰ মানে ফুটবলটো আহিলে আৰু আমি মাৰিম আৰু।
হুম।
আমি যিকেইজন খেলি আছিলো আৰু চবেই মাৰিব লৈছো ক'ত। ফুটবলত দেখন ভৰিয়ে নালাগে, ফুটবল তলদি গুচি। যায় ওপৰেদি ভৰিখন ঘূৰি আহে এই এটা বেয়া মানে জমনি কথা এইটো মানে।
উম উম। কায়
তাৰপিছত তোমাৰ লোকেল মুৰ্গী ফাৰ্মটো কেনেকুৱা চলি আছে?
ভা - ভালে চলি আছে বৰ্তমান।
কেইতা আছে কুকুৰা?
কুকুৰা এতিয়া আছে চাগে পঁচিশটামান আছে।
পঁচিছটা ন। লোকেল এইটো তুমি দানা কি ব্ৰইলাৰত দানা খাই নেকি লোকেল বিলাকে।
খাই বাৰু
খাই ন
উম
এইটো দানা খোৱালে সোনকালে বাঢ়িব ন
উম উম সেইটো বাঢ়ে সোনকালে- বেছি দিন নালাগে না লোকেল মুৰ্গী।
মটৰ তে কিমান দিনত বিক্ৰী কৰিব পাৰা।
হা
কিমান দিনত বিক্ৰী কৰিব পাৰি।
দুই মাহ দুইমাহ দুমাহমান হৈ যায় দুমাহত-
দুমাহত কি এক কেজি মান হয়নে।
এক কেজি কিছুমান হৈ যায় কিছুমান নহয়। মোটামুটি হৈ যায় আৰু
ব্ৰইলাৰটো ধৰা পঞ্চল্লিশ দিনতে হৈ যায় ন'।
উম, পঞ্চল্লিশ দিন লাগে।
পঞ্চল্লিছ দিনত দুই কেজি মমান হৈ যায় সিহঁতৰ দুই কেজি ডৰ কেজি এনেকুৱা হৈ যায় নেকি। অ', কিন্তু তুমি এই ইউটিউবত চাই কিনে কৰিছা নেকি নে নিজেই কৰিছা?
নাই এইটো মতলব এই ফেচবুকত মানে আহি অহা আছিল না।
অ',
আহে যে ৰিলচ বিলাক তেতিয়াই মানে মাথাত সোমাই গ'ল আৰু এইটো।
এইটো এটা যোয় যে বাকচ বনাই যে ময়ো দেখিছিলো হা মই মানে ভালকে চোৱা নাই ইমান এটা মানে ওপৰে ওপৰে চাইছিলোঁ। এটা বাকচ বনাই দিয়ে মাছৰ যে কাৰ্টুন আছে নহয়।
অঁ',
থাৰ্মকলৰ সেই বাকচৰ ভিতৰত মানে আপোনাৰ তোমাৰ এই লাইট লগাই দিয়ে লাইট লগাই কিনে কেনেবাকে মানে তাতে মানে হেৰি কৰে পোৱলিবিলাক জগাবলৈ এনেকে চিষ্টেম কৰি দিয়ে।
অ' সেইটো কৰে সেইটো চাইছো ময়ো চাইছো এইটো। অ' জানো এতিয়া ব বৰ্তমানলৈকে ট্ৰাই কৰা নাই।
অ' তোমাৰ এইটো কি ঘৰতে মুৰ্গী তুমি জগাই লোৱা পল পোৱালি নে বজাৰৰ পৰা কিনি লোৱা ঘৰৰে।
অ',
অ' তো ঠিকে আছে বাৰু সৰু সৰু বজাৰতো কিনিব পাৰি ন'?
উম, বজাৰতো পায়।
ধৰা পঞ্চাছ টকাকৈ কিনি আনিলে।
উম',
সেইটো পঞ্চাশ টকাকে মানে ধৰা অলপ মোটামুটি অলপ সৰু সৰু আৰু তটো ইমান মানে যাতে মৰি নাযায় আৰু এনেকুৱা ধৰণৰ পোৱালী বিলাক।
ব্ৰইলাৰ মুৰ্গীতকৈ লোকেল মুৰ্গীটো ফটকৈ মৰি নাযায়।
মৰি নাযায় আৰু ডিমাণ্ড আছে না।
উমঁ! বহুত
ব্ৰইলাৰ মানুহে লাহে লাহে খোৱাই এৰি দিব চাবা।
অঁ!
আমাৰ এইফালতো আমিতো নাখাও ক'লেই চলে হঠাৎ। ঠাণ্ডা দিনতে খাওঁ তথাপি।
অঁ!
গৰম দিনত নাখাওঁ মানে হঠাৎ কেতিয়াবা হৈ যায়।
উমঁ উমঁ!
ধৰা ঠাণ্ডা দিনত ধৰা মাহত এবাৰ
উমঁ! ইমান খোৱাও বেয়া সেইটো।
ভালে
লোকেলটো ভাল বাৰু।
লোকেলটো তোবা খাব লাগে আমি।
আৰু সৰু সৰু পোৱালিবিলাক জোল বনায়।
অঁ! আৰু তোমাৰ লোকেলতো কণীবিলাকো ভাল প্ৰটিন পোৱা যায়।
অঁ অঁ! প্ৰটিন পোৱা যায়।
পোৱা মুৰ্গী বিলাকত খাবলৈ
হেল্লো!
অঁ! কোৱা
অঁ! কোৱা।
মানে দানাটো কি দিয়া?
দানা দো
অঁ! খাবলৈ
গেছ চাউল দিওঁ পিছত এইটো ব্ৰইলাৰ দানাতটো দিওঁ।
উমঁ!
এনেকেই দিওঁ আৰু
আৰু এতিয়া এইটো তোমাৰ বিক্ৰী কৰিলে যে বৰ্তমান কেজি কিমান আছে জানা নেকি দামটো
কেজি
অঁ!
বৰ্তমানতো কেজি চাৰে তিনিখ চলি আছে।
ঘৰৰ পৰা লৈ যায় ন।
উমঁ!
বেপাৰী লোকেল লোকেল বেপাৰী ন। অঁ! বজাৰত বজাৰতো একেই দাম হ'ব চাগে ন।
একেই দাম।
বিকিব গ'লে দামটো কম।
উমঁ! উমঁ! সিহঁতৰ অলপ লাভ হয় আৰু
অঁ লৈ কিনে বাৰু সিহঁতে অৰুণাচল ফালে চাপ্লাই দি দিয়ে। বা তোমাৰ দোকানত যোনে ব্ৰইলাৰ যে বিক্ৰী কৰে কাটি কিনে সিহঁত এই দোকানত ৰাখি বিক্ৰী কৰে চাগে চাৰে চাৰিশ মান লয় চাগে ন।
লৈ লয় সিহঁতে।
অঁ! আৰু অৰুণাচল ফালেতো পঠাই গ'লে সিহঁতৰ পাঁচশকে লাভেই হয়।
অ সিহঁতৰ বহুত লাভ হয় তা সেইফালে গলে তাত বস্তু দামো আছে না
সিহঁতে কি কৰে মই দেখিছো এই ৰাস্তাৰ ওচৰত যে কেতিয়াবা মানে বেছিকে মুৰ্গী লৈ বহি থাকে মানে চাপ্লাই দিব আৰু অৰুণাচল
উম উম
এইবিলাকক চিৰা খুৱাই দিয়ে, কল খুৱাই থাকে সেনেকুৱা কৰে মানে ওজনটো
বেছি হ'ব কাৰণে
ওজন বাঢ়িবলে মানে সিহতে খুৱাই জোৰ জবস্তি আটা খুৱায় বেপাৰী বিলাকৰ বুদ্ধি কিন্তু মানিব লাগিব
মানিব লাগিব
সি সি একদম ঠিকছে খুৱাই কিনি একদম ধৰা ওজনতটো বঢ়াই লয়
বঢ়াই দিয়ে আৰু
বছ বস্তাত যদি ধৰা আঢ়াই কেজিমান বৰাই দিব পাৰে
অ হ অ
প্ৰফিট টো আঢ়ৈ কেজিৰ এনেই পাই আছে
অ
মোটামুটি ধৰা পাঁচশকে হলে হাজাৰ, বাৰশ টকা
উম
তেনেকে হাজাৰ টকাই ধৰা ওলালে তথাপিওতো বহুত না মানুহৰ বুদ্ধি চোৱা ইমানে যতেই যাবা যিটোতে যাবা মানে মানুহে মানুহক ঠগিবই আৰু
এইটো ঠগিবই
ঠগি কিনে মানে বিজনেচ কৰি হ'লেও মানে পইচা ঘটিব লাগে আৰু
অ
মানে আৰু কিবা বিজনেছ প্লান কৰিছা নেকি?
বৰ্তমানতো এটা কৰিছো এটা কৰিছো
কোনটো
গাহৰি পুহিম বুলি
অ গাহৰি পুহিবা বুলি কৈছিলা বাৰু মোক